কি খবৰ ভালনে?
অ ভালে আছো, তুমি কি কৰি আছা?
উম মই আছো দিয়ে এনেই বহি আছো এনেই চাই আছো টিবি চাই আছিলো আৰু মই মুঠতে টিভিত ফিল্ম চাই আছো।
কিয় টিভিত কি চাই আছা তুমি?
ফিল্ম চাই আছো ফিল্ম কিবা বাহু বালী।
অহ বাহুবলি চাই আছা নেকি?
মই বাহুবলী বহুতবাৰ চাইছোঁ বাহুবলী চাই কিনে ভালো লাগে সেইকাৰণে চাওঁ আৰু মই।
অ বাহুবলী ফিল্ডটো কেনেকুৱা ধৰণে কৰিছে বাৰু মানে- চাইছা ন কেনেকুৱা কি ধুনীয়া বনাইছে।
সেইটোৱেতো, কিবা কটাপ্পা আৰু কিবা কিবি আছে নহয় বাহুবলি তাৰ পিছত এটা কিবা? ককা আছে নে এইটো কি বা এইটো দাদাই আছিল কি বা আছিল এইটো?
হয়।
সেইটোইটো কিবা যুদ্ধ লাগিল কিবা মাৰিল আৰু কিবা এনেকুৱা কিবা হৈছে। তেওঁতত বাচ্ছা হ'ল কিবা এটা বাচ্ছা আৰু। দেখিবলৈ তাৰে লগ তাৰে যেন এনেকুৱাই হৈছে নেকি বাহুবালী যিটো আছিল।
অ হয় হয় তাকেইতো এই বাহুবলী যে তুমি যে তাতে এক্টৰজনে যে কৰিছে এই প্ৰভাজ বুলি, প্ৰভাজ নামৰ এক্টৰজনে কি? ধুনীয়া এক্টিং কৰিছে ন, ইমান ধুনীয়া অভিনয় কৰিছে অভিনয় তাৰ মানে কি কবা। তাক একদম দেখিলে এতিয়া অকল তাৰ অকল। আছিলে বাহুবলী যেনে লাগে আৰু বাহুলীৰ এক নম্বৰত আছে এইফালে দুই নম্বৰ ফিল্মখন ইমান ভাল হৈছে মানুহে ইমান চাইছে তাতে কিমান পইচা কমাইছে সিহঁতে বহুত পইচা পাইছে তেওঁলোক। এই ফিল্মত এই চাউথ ইণ্ডিয়ান এই ফিল্ম বোৰে মানে আজিকালি ইমান ধুনীয়া কাহিনী আনি আছে নহয় মই বহুত কেইটা চাইছো আৰু ফিলিম ইমান ধুনীয়া ধুনীয়া ফিল্ম সেই কাহিনীবিলাকতো ভাল লাগে আৰু। কাহিলীপাৰা কথা কি কি কম আৰু।
আৰু আজিকালি তোমাৰ চাউথ আজিকালি তোমাৰ চাউথ ইণ্ডিয়ান ফিল্ম বিলাক নহয় এইবিলাক হিন্দীত তাৰ পিছত তোমাৰ ইংলিছত বা বেলেগ বেলেগ লেংগুৱেজত ডাব কৰি কিনে এইটো তোমাৰ বহুত ঠাইত পঠাই দিয়ে আৰু এইবিলাক। এ বহুত চলিছে আজিকালি চাউথ ইণ্ডিয়ান ফিল্ম বিলাক বহুত ফেমাচ
আৰু সিহঁতে কাহিনী কি ধুনীয়া ধুনীয়া আন আৰু সিহঁতক বহুত এনেকা কাহিনীও চাইছো সিহঁতৰ মানে আচল জীৱনৰ যিটো কাহিনী বিলাক আছে নহয় আচ- যিবিলাক মানুহৰ যি যি ঘটনা হয় সেই ঘটনাবোৰ সিহঁতে মোৰ বনাই আৰু ইমান ধুনীয়া একশ্যন আনে সেই একশ্যনবোৰ চাই কিনে ভাল লাগে। আমাৰ এই শ্বাহৰুখানৰ কথা কে ছোৱা তুমি শাহৰুখ খানে মানে এই বলিউডৰ যে ফিল্মবিলাক যে কৰে আগতেতো শ্বাহৰুখ খানৰ পুৰণা ফিল্মবিলাক কি ধুনীয়া লাগে এতিয়া চালে ইমান ভাল লাগে আৰু এতিয়াৰ সময়ত বেছিভাগ চব একশ্যন ফিল্ম। ইমান বঢ়িয়া মানে মাৰ মাৰি থাকে আৰু তাতে লগতে কিন্তু লগতে চব একশ্যন ফিল্ম ত আছে এইফালে দেশ ভক্তি তাৰপিছত দেশৰ কাৰণে যুদ্ধ কৰি আছে বাহিৰৰ গিনত যুদ্ধ কৰে সেনেকুৱা ধৰণৰ ফিল্ম বিলাক বনাই এই চিনেমাবোৰ ভাল লাগে কিন্তু চাই কিনে।
ময়ো ভাল লাগে শ্বাহৰুখ খানৰ হয় শ্বাহৰুখ খানৰ চাইছো শ্বাহৰুখ খানৰ হেৰি মুম্বাইত এটা বাংল আছে নহয়টো বাংলটোৰ নাম কি আছিল ন নামতটো পাৰলো ৰ'বা মই।
অ মুম্বাই বাংলোৰ আহ ময়ো পাহলো মোৰ পেটত আহি আছে কিন্তু মুখলৈ অহা নাই নামটো।
সেইটোৱে সুধিলো মোৰ মনত নাছিল বেত পাহৰিলো মই। সেইকাৰণে সুধিলো ম তুই
এই বাংলৰ বাহিৰত যে মানুহবোৰৰ যে ভিৰ লাগিয়ে থাকে সদায় যে শাহৰুখ খানক চাব তেওঁলোকে চা- খনৰক লগ কৰিব। যাই কেনে তাতে ভিডিঅ' বনাই ৰিল বনাই ফটো উঠে সেনেকুৱা ধৰণৰ কাহিনী আৰু।
এইটোৱেটো আৰু হেৰি তোমাৰ এতিয়া কি কৰি আছা তুমি এনে বৰ্তমান?
বৰ্তমান মানে মই এনেই বাহিৰলৈ অলপমান খোজকাঢ়ি আছোঁ ভাবিলোঁ তুমি ফোন কৰিছা ততি অলপ বাহিৰলৈ খোজ কাঢ়ি ল ইমান গৰম মানে ৰুমৰ ভিতৰতো ইমান পূৰা ভাৱ হৈ আছে। আৰু এইফালে লগতে বাহিৰত অলপ বতাহ আছে আৰু। তুমি এই গৰমত তুমি কোৱাচোন কি কৈছা?
ফেনৰ পায়ো কিবা বহুত গৰম ভাপ ওলাই আছে ফেনৰ পায়।
অ এই আজিকালি গৰমত মানে ফেন চেন চব বেয়া হ'ব আৰু তোমালোকৰ ঘৰত এ চি নাই ন।
নাই।
অ।
তোমাৰ তাত আছে নেকি?
নাই মানুহবোৰ এছি নে গৰমত সেইকে তাকে কথা আৰু মাজে মাজে ইমান বেছি কাৰেণ্টটো কাটি দিয়ে, এই গৰমত তুমি ফল-চল খাই আছা নে, ফল আৰু এইফালে ঠাণ্ডা জুচবোৰ খাই আছা?
জুচটো মই ইমান বেছি খোৱা নাই এই কালি কিবা আছিল আমাৰ ঘৰত, তাতে খালি মই কালি ফলে খাইছো কালি। গোটেই দিনটো ফলে খাইছো আৰু ফল তোমাৰ ধৰা। কিবা এৰি আম, কঁঠাল, জাম এইবিলাক খাইছো আৰু কল এইবিলাক খাবলৈ বহুত মিঠা দেই। মিঠা কিন্তু বহুত
এই ফলবোৰ খাই কিনে মানে দিনটো গ'ল তোমাৰ।
হয় আৰু তুমি যদি এইবিলাক যদি গোচ-জুচ কৰি কিনে যদি গাখীৰ লগত মিহলাই কিনে খুৱাও ন? আৰু খাবলৈ আৰু বেছি সোৱাদ লাগে, তুমি তেনেকে খাই কিনে পাইছা নেকি?
অ' মই কল দি কেনে আৰু গাখীৰ দি কিনে মই চেক বনাই কেনে খাইছিলো এইটোক। মিল্কশ্বেক বুলি কয়, এইটো খাইছিলোঁ মই। তাতে টেষ্টি লাগিছে বহুত চেনি দিব লাগে ধুনীয়াকে, গাখীৰ আৰু কল মিলাই কেনে তুমি আম আৰু গাখীৰ দি কিনে কৰিব পাৰা, সেনেকা বহুত ধৰণৰ তুমি মিলাই-মিলাই ধুনীয়াকে তাতে তুমি যিমান ভাল ভাল ফল বোৰ দিবা, সিমানে বেছি যিটো পুষ্টিকৰ হ'ব। তাতে ভিটামিনটো বেছি বাঢ়িব ত তোমাৰ গাৰ কাৰণে, হেল্থৰ কাৰণে বেছি ভাল আৰু, সেনেকৈ জুচ বনাই কেনে ঘৰতে খাব লাগে। বাহিৰৰ কিনি খালে কি হয় জানা তাতে মে মেডিচিন মিলোৱা থাকে কিবা কিবি আৰু তাতে চুগাৰ টো বহুত বেছ চি থাকে, চিনিটো ইমান বেছি তেওঁলোকে মিলাই দিয়া যা যে, সেইটো মানে আমাৰ গাৰ কাৰণে বেয়া কৰে, আমাৰ এই চৰ্বিটো বঢ়াই দিয়ে, তাৰ পিছত লগতে বেলেগ বেমাৰো হয়। তাৰপিছত সুদোৱাই বেমাৰ হয়, তাৰপিছত এই কি কিডনিৰ বেমাৰ হয়, সেই বেমাৰবোৰৰ কাৰণে আৰু নিজাকে ঘৰতে বনাই খাব লাগে, সেইবোৰে বেছি
তোম-তোমাৰ লগত তাতে সেইবিলাকৰ জুচৰ কিমান দাম লয়নো এনে?
আমাৰ এইফালতো তোমাৰ জুচবোৰ তোমাৰ পঞ্চাছ টকাৰ গিলাচ আছে, বিশছ টকাৰ গিলাচ আছে ধুনীয়া বৰফ আৰু ঠাণ্ডা দি কেনে, তোমালোকৰ সেফালে কিমান দাম?
আমাৰ ইটোতোতো এইবিলাক চিষ্টেম নাই খালি হেৰি কি বুলি কয় এইটো, আমৰটোহে পোৱা যায়। আমৰতো মোটামুটি পঞ্চাশ-ষাঠি টকা লয়।
অঁ। তুমি তোমালোকৰ সফালে তুমি কি বাৰ্গাৰ-পিজ্জা এইবোৰ খোৱা নেকি, জাং ফুডবোৰ খোৱা নেকি?
উম, আছে বাট মই ইমান নাখাওঁ কিন্তু।
অঁ।
মই ইমান নাখাওঁ, এইবিলাক খালী পেটত-পেটত বিষ ওলাই তাৰপিছত সকাৰণে মই নাখাওঁ এইবিলাক।
হয়।
ধৰা এক মাহত মই আগত তে একমাহত দুই তিনিবাৰ খাইছিলো, খাওঁতে ইমান পেটৰ বিষ হয় নহয় সেইকাৰণে
হয়। নাই নাই ঠিকে আছে, তুমি ঠিকে কৈছা বাৰু এই এইবোৰ খালে মানে কি কবা আৰু পেটৰ বিষ হ'বয়। মানুহ আজিকালিতো মানুহৰ বেমাৰ হৈ যায়, প্ৰয়োজন হৈ যায়, এইবোৰ তাৰপছত এইফালে ডক্টৰ তাতে যাব লাগে। অপাৰেচন কৰে, ডাক্তৰে কিবা কিব মেডিচিন দিয়ে, বহুত কষ্ট পায় পেটৰ বিষত ৰাতিটোট টোপনি নহয়, বহুত কিবা কিবি হয়, তোমালোকৰতে তেনেকুৱা একো হোৱা নাই ন?
নাই হোৱা আৰু তুমি বোলে কিবা এটা বাইক কিনিছা বোলে?
বাইক কিনা নাই ৰ'বা স্কুটি এটা কিনিছিলোঁ মই সেই ডিচেম্বৰ মাহতে আৰু নতুন এ নতুন নহয় আৰু পুৰণা আৰু বেলেগ এজনৰ পৰা কিনিলোঁ, কম দামতে আৰু কাৰণ নতুন কিনলৈ ইমান বেছি পইচাই নাই, এই পুৰণা এটা কিনিলোঁ তাকে এতিয়া প্ৰথমে একমাহ মান চলালো আৰু তুমি চলাব পাৰা নেকি স্কুতি?
হয় মই পাৰো, মোৰ তাত আছ এটা স্কুটি।
অফ
এই মামাই -মামাই দিছিলে এই হিমন্ত মামাই।
অহ ',
হৰি ৰিজাল্ট ভাল হোৱা কাৰণে দিছিলে আৰু অ এই নীলা কালাৰৰ স্কুটি টো, নীলা ৰঙৰ সেইটো, তোমাৰ লগত আছ
চলাই আছা তুমি?
হয় চলাই কিনে ভালে পাইছোঁ মই এইটো চলাই আছো এতিয়া।
তুমি কেনেকৈ শিকিলা স্কুটি চলোৱাটো?
নিজাববীয়াকে শিকিছো মই আগতেতো মই স্কুটি চলাই থাকোঁতে এবাৰ আহ, পুলিচো লৈ গৈছে মোৰ স্কুটি ধৰি কিনে। এ হেলমেট নোহোৱাকে চলাই আছিলো মই সেইকাৰণে হেলমেট নোহোৱাকে চলাবই নালাগে।
অ, এই ৰাস্তাত নাই মেইন কথা হ'ল যে পুলিচে ধৰাটোটো বেলেগ কথা কিন্তু নিজৰ মানে সাধ- সাৱধানতাৰ কাৰণে নিজৰ সুৰক্ষাৰ কাৰণেতো আমি হেলমেটটো লগাবই লাগে।
সেইটোয়েতো আৰু হেৰি তুমি হেৰিত চোৱা নেকি তুমি?
কি?
কি বুলি কয় এই তোক মই চাইছিলোঁ ৰবা তোমাক দেখাই আছলোঁ। অ, এমেজন প্ৰাইমত কিবা আহে নহয় এইবিলাক কি বুলি কয় এইটো?
এমেজন প্ৰাইমত অ, হয় -হয় চিনেমা চিনেমা আৰু চিৰিয়েলৰ নিচিনা আহে আৰু এমেজন প্ৰাইমত মই চাই চাইছোঁ মই তাতে বহুত বেলেগ -বেলেগ ধৰণ মানে মইতো বেছিভাগ আমাৰ যিটো দেশৰ মানে ভাৰতৰ যিটো মানে বলীউড আছে সেইবোৰ মই চোৱা নাই বেছি হয় কিন্তু মই সেইবিলাক চাইছোঁ বুলি বাহিৰৰ বোৰো চাইছোঁ। বলিউদৰ বিলাক মানে কি হয় তেওঁলোকে কাহিনী আৰু উল্টা- পুল্টা এটা কাহিনী কে ঘূৰাই -ঘূৰাই বনায়। এটা বস্তুকে ঘূৰাই- ঘূৰাই বনাই সেকাৰণে মই সেইবোৰ বেছি চোৱা নাই। কিন্তু বাহিৰৰ দেশৰ যিবিলাক কাহিনী থাকে সেইবিলাকৰ মানে একচন থাকে ধুনীয়া সিহতৰ চিনেমেটিক থাকে। সিহতৰ কি ধুনীয়া -ধুনীয়া ভিউজ দেখায় সেইবোৰ চাইকেনে ভাল লাগে।
মই কিন্তু ভাবিছোঁ এতিয়া বৰ্তমান হেৰি- হেৰিত যাম বুলি তুমি যাবা নেকি?
ক'ত যাবা?
এই অষ্ট্ৰেলিয়া আৰু চাউথ আফ্ৰিকাৰ ফালে যাম বুলি ভাবিছোঁ। যাবা নেকি বেৰোৱা বাহিৰৰ অকমান ট্ৰিপ কৰি আহোঁ বুলি ভাবিছোঁ।
অ, তেনেহ'লেতো মোৰ চাগে লোন ল'ব লগা হ'ব কাৰণ পইচাটো ইমান বেছি নাই বেংকত মই এক, দুই মাহত মই অলমান পইচা অলমান জমাম আৰ কিছুমান বিজনেছত মানে অলমান ইনভেষ্ট কৰিছো নহয়। বি পইচা লগাইছোঁ। সেই বিজনেচৰ পইচা বোৰ আহিব আৰু লগলে হে তেতিয়া মই বঢ়িয়াকে বাহিৰৰ এটা বিদেশৰ ট্ৰী বিদেশৰ এটা যাত্ৰা এটা কৰি দিম তেতিয়া তোমাকো কম দিয়া আমি একেলগেে টিকেট এটা কৰি ল'ম বঢ়িয়াকে আমি মানে পেকেজ হিচাপে কৰি ল'ম একেলগে। দছ দিনৰ কাৰণে বা বিছ দিনৰ কাৰণে কৰিলে হৈ যাব ন'?
অ, হৈ যাব লাগে ন'বেছি পছাঁ লাগিব ন'? ইমানতো নহ'ব ন' আৰু আমি যদি চেব চেলিব্ৰট হলোঁ হয় তেতিয়া কথাটো বেলেগ আছিল। কাৰণ ইনফ্লুৱয়েন্ঞ্চাৰ বিলাকে লগে-লগে ভিডিঅটো পচ কৰে আৰু একমাহৰ ভিতৰত যেখতে পইচা আহিয়ে যায়। আৰু মোটামুটি তেখেতো বহুত কামাই আমিটো ইমান নহয় না। এ বিছদিন মানৰে বেছি হ'ব।
উম, সিহঁতে কণ্টেণ্ট বনাই -বনাই কিনে মানে সিহঁতে বহুত বেছি নিজৰ মানে জনতাক আকৰ্ষণ কৰি দিছে আৰু জনতাাবোৰে তেওঁলোকক ভাল পায়। তে সেইকাৰণে তেওঁলোকে কিবা এটা যদি সেই সেইকানে তেওঁ লোকে কিবা এটা যদি ভিডিঅ' যদি কোম্পানীৰ নামত যদি বনায় তে কোম্পানীয়ে তেওঁলোকক লাখ -লাখ টকা বা দিয়ে আৰু আমাৰটো সেনেকুৱা আৰু ভাগ্য নাই আমিও কৰিব লাগিব মই ভাবিছিলো কিছুমান কণ্টেন নকৰা যে কিছুমান ফানী ভিডিঅ' কৰিব পাৰি। কিন্তু পাছলে কামটো নহ'ল আৰু কেমেৰাও ভাল লাগিব নহয় জানো।
সেইটোৱে টো তুমি ক
এতিয়া কৰিম বুলি ভাবিছো মই তুমি মোৰ লগত কৰিবা নেকি মোৰ তাত এটা ভাল কেমেৰা আৰু ছিছ- ছেম এটা আছে মোৰ লগত আৰু ভাল লেপটপ এটাও আছে ইদিদ কৰাৰ কাৰণে কৰিবা নেকি?
ভাল মানে কাহিনী আৰু কিছুমান মানে ভাল স্ক্ৰিপ ভাবিব লাগিব সেইটো ভাবিকেনে আমি বঢ়িয়াকে এটা মানে ভিডিঅ কিছুমান বনাব পাৰিম তাৰপিছত আমি নতুন এটা পেজ এটা খুলি লম ইনষ্টাগ্ৰাম বা ফেচবুকত কৰিকেনে তাতে মেইন কথা হল যে আমি কনচেচতেনঞ্চি থাকিব লাগিব মানে আমি লাগাতাৰ আমি ভিডিঅ' বিলাক দি থাকিলেও লাগাতাৰ যদি তুমি দিয়া তেতিয়াহে বস্তুটো চলে হয় নে নাই
হয় সেইকাৰণতে এ এ আই আছে নহয় এইটো বাবে ইস্কিৰিপবিলাক বনাবৰ কাৰণে এ আই আছে নহয় আৰু কিবা এক্টাৰ এক্ট্ৰেছ বিলাক আমি হায়াৰ কৰি লম
অ তাকে আমাৰ লগৰবোৰকে আমি ক'ব পাৰিম।
যোখ পাৰিমেই তেখেতে কৰিলেহে।
অ তাকেতো
দে ঠিক তুমি যে এনেকুৱা কিবা প্লেন বনোৱাৰ পিছত মোক জনাবাচোন তুমি হেৰি এইবিলাক কনটেন হেৰি দিয়া ঠিক আছে।
ঠিক আছে দিয়া।